অ' ক' কি কৰি আছ? ত।
এ কি কৰিবি এতিয়া ভাত বনাইছোঁ।
অ' ভাওনা আলহী বহুত আহিছে নেকি?
উম আলহী চাইটা।
অ' কি বনাই আছ?
এয়া মাংস, মাংস বনাইছ টো দালি বনালো। এব, এটো ঘৰত পোহালো ব্ৰয়ইলাৰটোৱে এই কিন্তু ঘৰত পোহাৰ লোকেলৰ নিচিনা হ'ল আও।
অহ' অ'হ।
তাৰ পিছত পটল ফ্ৰাই কৰিলোঁ। অ' নহয় এই ওচৰৰ মানুহে এঘৰে বেচি। হিছে। ওচৰ মানুহ এঘয়ে বেচিছে। অ' পটল ফ্ৰাই কইছো। বেঙেনা ফ্ৰাই কৰিছোঁ। দালি বনালো আও মাং মাংস বনাইছোঁ হৈ যাব আও।
হ'ব দে। দালি, মাংস আছে। উম ক'ৰ আলহী?
এ বেছি দূৰৰ নহয়। এ গাওঁৱে মানুহ কিন্তু ইয়াৰ পৰা উঠি গ'ল বেলেগত। আছে আও দূৰলৈছে অকণমান অ'হ ভাওনা চাব আহিছে যে সেয়াতে এতিয়া আমাৰ ঘৰতে ভাত খাব ভাত খাই কৰি ভাওনা চাবগে আও।
এ খোল-তাল ধৰিছে নে কি এতিয়া?
এ অ'। নাই নাই ধৰা নাই এতিয়াও, ধৰিব আহে।
বৈ আজৰি হৈ পেলাই এ ওচৰতে দে লাহেকে
অ উম দেৰিকে যাম আৰু মাং এনে ভাল হৈ গ'ল কিন্তু মাংস খিনি হ'লে হৈ যাব।
অ
এতিয়া মাংস খিনি হোৱালৈহে ৰৈ আছে
অঁ
এ ন আমাৰ ইয়াত কিবা এটা অ আমাৰ ইয়াত কিবা এটা পাতি দিলে মানে এহেতকেইটা এহেত আহে মানে আৰু এই যিখিনি আলহী
অ ভাল লাগে আকৌ এনেকে আলহী আহিলে আহি থকা আলহী খিনি আকৌ যদি নাহে হা আওক বেয়া লাগে আক মন
অ তাই আহিব আৰু আহি প্লে মানে মোৰ বান্ধৱীয়ে হয় আওঞ তাই আহিব আহিলে আৰু মই বনাব বনাব নালাগে আও তাই তাই বনাই থাকে এতিয়া তাই বনাই আছে মাংস চাংস তাই মাংস বনাই আছে একদম আহিলে একদম পুৱা জুই জ্বলাই লৈ মাংস মাংস বনাই মই গেছতহে বনাও
হি আহিলে চিন্তা নাই দে হে জুইত বনোৱা খিনি সোৱাদ বেছি
অ আমাৰ মালিকো লাগি আছে
অ অ অ ভাল দে সেনকা আলহী আহি থাকিলে চিন্তা নাই গৃহস্থ আৰামত বহি থাকিব পাৰে
মোৰ সাহ সকাম পাতিলেও তাই তাই কাৰণে টেনচন নাই আৰু তাই গোটেই খিনি কৰেহি
হয় দে লাগে এনেকুৱা মানুহ উম ভালে দে তহঁতৰ মানুহ বিলাক
ত চবেই নহয় আকৌ দেই চবেই নহয় তাইহে চব চবৰ লগতে নহয় এতিয়া মই তাইৰ ঘৰত কিবা পাতিলে ময়ো যাওঁ কিন্তু মই ইমান কৰিব নালাগে কিন্তু তাই মোৰ ঘৰত আহি পে আৰু চব কৰি থৈ যাব বাচনে বৰ্তনে কেতিয়াবা কাপোৰ চাফ দি থলে কাপোৰো ধুই থৈ যাব মানে এনেকুৱা গোটেইখিনি কৰি দিয়ে তাই
আলহি ম থাকিব লাগে দেই চবৰে ঘৰতে
অ নহ মোৰ এতিয়া মোৰ ছোৱালীয়ে এতিয়া মানে কি মোৰ ছোৱালী গা বেয়া হলে তাই কিবা চুই দিলে তাই ভাল পায় বোলে তাই মাক হৈ গ'ল একেবাৰে নিজ নিচিনা
অ আই এনেকুৱা মানুহ মিলি জুলি থাকিবি আও সদায় বুজিছ গোটেই জীৱনটো
আ বাপেকগল মানে কি বান্ধৱীজনী গীয়েকটোকো আমাৰ ছোৱালী ছেকেণ্ড বাপেক বুলিহে কব কয় বোলে। মোৰ দ্বিতীয় ছোৱালী এজনী এনেকে কব
অহ-অহ-অহ আৰু মানুজ সিহঁতৰ মানে এজনী ছোৱালী আছে আৰু ডাঙৰ
অ ডাঙৰ ছোৱালীজনী আছে। তাই বিএ পঢ়ি আছে অ সেয়া দুইজনী বাই ভনীৰ নিচিনা আও কাপোৰ কানি পা। মানে যি জো লৈ আও। সেনেকাঁ আৰু। বগাই পকৰি পিন্ধে কেতিয়াবা। আকৌ সে খুৰাই-খুৰাই ঘৰে এনে। অ, সেইটো ওচৰতে বেছি দূৰ নহয় আৰ উম,
অ দে ভালেই দে সেনেকুৱা উম, বান্ধৱী পাইছ যে ভাগ্য লাগিব, সহায় কোৱা মানুহ আজিকালি কোনো নায়ে দেই কোনো নিজৰ মানুহো সেনেকে নক কৰেহি
আজিকালি নেদিয়ে কোনেো কৰি, উম কোনেও নিদিয়ে এনেকে কৰি। ন, অ, মোক-মোক সকাম এটা পাতিলে মোৰ মানে তেচন নাই গম পাইছ নে। মই মাতিলেই হ'ল আৰু তাই ৰাত ৰাতিপুৱ সাতটা আঠটা-আঠটা বজাত অলপ ৰেডি হৈ যায়হি মই মানে ঘৰ পৰা ঘৰৰ মানুহে গা পা ধুই আছো নহতোই ৰেডি হৈ যায়হি। এ আহি আ গোটেই কেতিয়াবা ঘৰ মুচিবও থাকি যায় তে চি বহি লগগীয়া হৈ যায় আমাৰ ঘৰ এনেকুৱা হৈ যায় অ নাই তাই নাহিলে আকৌ বেয়া লাগে যে প্ৰথমতে নাহো-নাহো কৰি আছে অসমীয়া ভাওনা নাচাও দে এনেকে কলে তাৰপিছত আমাৰ মালিকে কৈছে আৰু নাহিলে আৰু তহঁতৰ লগত খতম কৰি দিম বুলি ক'লে যে নাই এতিয়াকে গোটেই কেইটা আহিছে কেক টো ধৰি লোৱা ৰাতি ঘূৰি ফু টান পায় গাড়ী আছে যে গা়ড়ী চলাইজে তামানে কি গাড়ী লৈ যাব বজে ৰাতিপুৱা
অ', অ', শুই থাকিলে সে হ'ল আৰু অকমান চাই পেলাই।
নাই ভাওনা নাচাই ভাতকেইটা খাই যাবগৈ মানে শুবগৈ
অ', হ'ব অ', শুই থাকে ব ত চাবি অ সেন অ', অ', টোপনি টোপনি খতি কৰিলে আকৌ গাড়ী চলোৱা মানুহ দিগদাৰ হ'ব নহয়।
অ', অ', আমাৰ ঘৰত আহিলে মানে, আমাৰ ঘৰত মানে অন্য ঘৰত নগ'লেও আমাৰ ঘৰত ভাত কেইটা নাখাবও শ আমাৰ মালিকে মাতিলে মানে আহিবই আহিবই মানে সে কৰে। উম', তাৰমানে ইমান হেই নাই অ'। ভাল আৰু মানে এনেকুৱা মানুহ
ভাল মানুহ দে ভাল বহুত ভাল এনেকুৱা মানুহ লাগে বহুত ভাল মানুহ শুনি পেলাই এতিয়া গম পাইছো দে।
অ', গৈছে নহয়, মৰিগাওঁলৈ বহ ঘৰলৈ গৈ লৈ গৈছিলো অ', বা ঘৰলৈ গৈছিলো নহয় তাইক লৈ গৈছিলো, ত যতেই নহয় কাম দেখিলে ৰ'ব নোৱাৰে বাৰু বেছি সেয়ে য', কতো কাম দেখিলে ৰব নোৱাৰে তথাপিও নাই কোৱা তাত নাই তাত খন্দেকে হৈ গৈছো এঘন্টামান থাকিল আহিছো, কিন্ত মোৰ সহায় হৈ থাকে আও দেই তাই মোৰ বেমাৰ হলেও তাই আহিব অ', মোৰ বেমাৰ হলেও লাগিব আহে তাই।
তেনেকে আজিকালি ক'ত কোন আহে কাৰ কাৰণে কোনো না হে, বেমাৰ হ'লেও শুনিছোঁ হৈছে হৈছে আও।
তোৰ গা বেয়া বোলে বোলে তোৰ জ্বৰ মোৰ জ্বৰ মাজতে জ্বৰ উঠিলে নহয় তিনদিন মান উঠিবই নোৱাৰ হলো, তাই ৰাতিপুৱা আঠটামান বজাত আহিব, আহি লৈ ভা ৰুটি বনাব ৰুটি খুৱাই কৰি লৈ হস্পিতেল লৈ গৈছে দুদিন হস্পিতেল লৈ গৈছে। জোৰ দবছ।
তাই নাই দে তোৰ তেতিয়াহলে। পিনে মালিকেও সহায় কৰে ৰান্ধি বাঢ়ি আকৌ বান্ধৱীও ভাল পাইছ আৰু
উম অ সেইটো ভাল বাৰু আৰু এনেই তাইও আকৌ মাজতে ডাঙৰ বিপদ তাইও মাজতে ডাঙৰ বিপদ এটা হৈ গৈছে ছে নহয় সেই তেতিয়া ময়ো গৈ সে ৰাতিপুৱা যেতিয়া যাওঁ সোনকালে তাইকো সহায় কৰোংগে আক তাই মানে কি হল জানা গৰু এৰাল দিব গৈছ ছিলে গৰু এৰাল দিওঁতে পথাৰতে মানে গৰুজনী কিবা উৎপাত কৰিলে উৎপাত কৰোতে খুটি উঘলি তাই ভৰিত খুটিটো লাগ মানে একে ভৰি মঙৰ সতি এবৰ খালা এৰুৱাই লৈ গ'লো।। মানে ডাঙৰকে এৰি গ'ল একে গাত হৈ গ'ল পুৱা আধা মঙহ এৰি গ'ল তাই তাই তেনেকে টান আছিলে মানুহজনী এ এনেকে মানে তাই আহিব নোৱাৰা হৈ গ'ল তাৰপিছত তাকে শুনিছো হব মোক লগে লগে ফোন কৰিছে নগাঁৱত ওলা বুলি বাপেক গাড়ী লৈ গৈছিলে গা গাড়ীলৈ আহি উভতি পেলাই ছোৱালী এ ছোৱালী কলেজলৈ ওলাইছিল ছোৱালীয়ে কৈছে বা ওলাচোন হেৰি ধুমা ধুম মাইক নগাঁও লৈ যাওঁ নে। তাপা কি হ'ল ক ত এনকা তেনকা আও তাপা মই একেবাৰে মানে উঠিছিলোঁহে একে জাপে উঠি মানে গাটো ধুইে একোনাখালো এ তাই লগতে মই হে চি গ'লগৈ নৰল নোৱাৰিলে তা পা এক অ
হেইটোত টো ক্ষেত্ৰত আহে যেতিয়া ন। হেটোত
তাপা অ তাপা বিচনাত তিনিমাহ পইছে ও ভৰি খোজ কাঢ়িব নোৱাৰে ন।
চবে বেয়া হেৰি আকৌ সেইটো আকৌ গৰু ফুটি হেৰিতটো বহুত হেৰি বিষাই আকৌ
তাকে গোটেই এৰি গ'ল আক মঙহ
উম হুম শুনিয়ে হেৰি লাগি গৈছে কিমান বিষ হৈছে চাগৈ উম তাপা ল'ৰা ছোৱালী তিনিমাহ শুনে হ'ল গীয়েকে কৰি মেলি
বিয়ৈকে আলবোচন ধৰি আছে ছোৱালী আছে
অ' ল অচ ডাঙৰ-ডাঙৰ আৰু ল'ৰা ছোৱালী।
অ ছোৱালী বিয়া পঢ়ি আছে ল'ৰাটো হেৰি মানে কি ট্ৰেইনতে এৰি দিলে পঢ়া।
অহ অ'।
উ আমাৰ দেহাতো সমানে আও
অহ উম ডাঙৰ আও ল'ৰা ছোৱালী মানে এতিয়া।
হলা তেহেত লৰা ছোৱালী ডাঙৰ হ'ল আও। কিন্তু সেয়াই এটাই মানে। হেৰি নকয়, আৰু ইমান হেৰি নাই কণ্টিনিউ তাই ঘৰলৈ আহা যোৱা কৰিছো দেই।
অ এখন নিজৰ ঘৰখন চম্ভালিও আকৌ তাত বেলেগৰ ঘৰত যোৱা।
নিজৰ ঘৰত যিকেইটা কৰিব লাগে, কৰি পেলাই যাওঁ মই বাৰু বেছি কৰিব নালাগে। আধা মালিকে কৰিব, যা বুলি কয় তেওঁ যাবলৈ। দিয়ে মোক। মানে যাওঁ একে ঘধূলা। সময়তে আহোঁ, তাইক আলপচন ধৰি কৰি মানে খোৱা বোৱা পৰা মানে বাচন বৰ্তন যিমান যত। থাকে ধুই পখালি চাফা। কৰি সেইখিনি মই কৰি মেলি থই।
অ সেইখিনি ৰেহাই পালো বহুত আৰু ন, এতিয়া গাড়ী চলাই আহি মতা মানুহ এটা আহি সেইবিলাক উম যদি।
অ তাই কলেজ যাইগৈ যে সেইকাৰণে মোক ক আৰু মই কলে যাম কলেজো ক্ষতি কৰিব নোৱি সেই কিনি পৰীক্ষা চলি আছিলে মোক ক আৰু তই আহিবি ৰাতিপুৱা দূপৰীয়া মাক গখৰিবিয়ে।
উম হম উম ভালে কৰিছ দে, ভালে কৰিলি যা গলি যে এতিয়া সেহতেও। পাহৰি নাযাব।
নাই নাই পাহৰি দেই এ এনেকুৱা জা-জলিৰ লগতো ইমান নে মম চেনে নাই এনেকুৱা তাইৰ লগত যিমান মৰম চেনেহ। জা জলিও পাত্তা নাপ পাই আমা তাইৰ লগত যেনেকোৱা ৰিলেশ্বন আমা।
উম, হয় ন' ভালকে এ মানে নিজৰ মানে হেৰি নহয় আৰু মানে পৰিয়ালৰ মানে বান্ধৱ
নিজৰ অ', নিজৰ পৰিয়ালও নহয় একো নহয় আমা।
মানে অ'।
একো ৰিলেশ্বন, ৰিলেশ্বন লাগে কিন্তু মা ফালৰ পৰা লাগে জেঠাই শাহুয়েকজনী আমাৰ জেঠাই হয় আও।
অহ।
ইমান ৰিলেশ্যন নহয় আও, মানে আগতে নাজানোৱেই জেঠাই বুলি, এ মাৰে যে তনষ্টো হোৱাৰ পৰাহে গম পাইছো, আমাৰ জেঠাই হয় বুলি সেইজনী।
অঁ।
অঁহ। তাৰমানে একে একে টেই আদি পৰা অন্তলৈ গোটেই বিয়াখন যে
উম অ ছোৱালীজনী বিয়াখন এই তন্দা বিয়া আও।
অ আমাৰ ছোৱালী বিয়া যে তোলনি বিয়া হওঁতে অ গোতেই তাহঁত গোটেই মানে গোটেই কামে বনে পায় একেবাৰে সেই সাত দিন মই কাম ইমান কৰিবলগীয়া হয় নাই গ গোটেইখিনি কাম তাহাঁতে হেই কৰিছে সি আৰু।
হয় দে এনেকুৱা মানে মানুহৰ লগত মিলি থাকিবি আৰু ন গোটেই সিহঁতৰ কিবা এটা হলে যাবি তেতিয়া। ত তাইও মানে তেনেকে তে জীৱন
উম, এতিয়া ভাওনা, ৰাস হলে, ভাওনা, ৰাস হলে মাতিব, সন্ধিয়াতে আহিব, আ আহিল লৈ মই ভাতৰ চৌ যাব নালাগে আও, তাই আহিয়ে একদম ভাতৰ চৌ যোগাৰ ককায়েকৰ সতি একেবাৰে দুইটা অ এলাহে নকয় এলাহ কামত এলাহ নাই দেই পথাৰলৈ যায় ই আৰু যিমান কাম কৰে তই আচৰিত দেখিবি তাইক পথাৰ কৰে তাই পথাৰলৈ যায় ধান কাটে নিজৰ মা টি খোপা নিজেই কৰে চব।
উম হে এনেকুৱা মানুহৰ লগত থাকিলে নিজেও মনতটো অকন ভাল লাগে গম পালি নে। খাহ এটা আহে মানে ক ব'ল, এ যেন অ ইমান কৰিছা আমি আমিও কিবা এটা কৰওঁ এনেকে পেলাই। আমিও মানে কিয় বহি আছে এনেকে। কথা এটা আহে মনত মানে। মানে এনেকুৱা মানুহ দেখি থাকিলে
তাকে অ উম, কামিলা মানুহ দেখ খিব লাগে বাৰু হলেও ময়ো সে তেনেকে কাম কৰোঁ, হব দে ন, পিছত কথা পাতিম দে। অঁ উম।